অ'।
অ' শুনি আছোঁ কোৱা।
খবৰ-খাতি কেনেকুৱা তোমাৰ?
ভালেই ভালেই, তোমাৰ?
মোৰো ভালেই ঘৰৰ খবৰ-খাতি?
ঠিকেই বাৰু। তাৰপৰা তোমালোকৰ সকলোৰে ভালতো?
ভালে ভালেই। ভাত খালা?
খালো বাৰু। তাৰপিছত তোমালোকৰ এই আইতানে কাৰ বেমাৰ হৈছিলে বোলে, ভাল হ'ল?
অ' আইতাই। বেমাৰ হৈ আছিলে, ঠিকেই হ'ল বাৰু এতিয়া বৰ্তমান।
অ' অ' অ'। অ' কিবা অ মই মানে। তোমাকো ফোন কৰিম বুলি ভাবি আছিলো, এই কিবা মানে তোমাক মানে আজি মানে কথা এটা ডিছকাছ কৰিম বুলি ভাবিছিলোঁ।
অ' কি কথা কোৱাচোন।
এ মানে তুমি দেখিছা চাগে এ আজিকালি মানে কি হৈছে? পলিউচন বা মানে প্ৰদূষণৰ মানে প্ৰদূষণ বহুত বৃদ্ধি পাইছে মানে।
অ
মানে য'তেই-য'তেই চাওঁ মানে, কিবা নহয় কিবা ধৰণৰ মানে বিভিন্ন। প্ৰদূষণ দেখা যায় মানে। মানে এই বিশেষ, বিশেষকৈ এই গাড়ী-মটৰ মানে গাড়ী-মটৰ, গাড়ী মটৰবোৰৰ পৰা মানে। ওলোৱা এই ধোঁৱাবোৰৰ কাৰণে। মানে বিশেষ প্ৰদূষণৰ সৃষ্টি হৈছে। আৰু মানে বিভিন্ন ধৰণৰ ৰোগৰো মানে। মানে সেই পথখনৰ পৰা মানে বিভিন্ন ধৰণৰ ৰোগ হোৱা দেখা গৈছে মানে।
অ' তুমি তুমি ঠিকেই কৈছা। এইটো মানে, মানে আমি না মানে এইটো প্ৰদূষণৰ ওপৰত মানে। কিছুমান সজাগতা সৃষ্টি কৰিব লাগে। জনসাধাৰণক মানে প্ৰদূষণৰ বিষয়ে
অ'।
মানে সজাগতা সৃষ্টি কৰিব লাগে, যেনেধৰণে তুমি যেনেধৰণে এনেকে ভাবা তুমি যে। এ এনে কিবা। মানে জনসাধাৰণক মানে, প্লাষ্টিক কম ব্যৱহাৰ কৰিবলৈ ক'ব লাগে। আৰু প্লাষ্টিক নদী-নদী বা এনেকুৱা পেলাব ক'ব নালাগে। আৰু মানে এইবিলাক প্লাষ্টিক। বস্তু কিবাকিবি এনেকুৱা প্ৰদূষণ কৰা বস্তুবিলাক মানে, সিহঁতৰ মানে জ্বলাবলৈ বন্ধ কৰিব। আৰু খুব কম ব্যৱহাৰ কৰিব ক'ব লাগে। এনেকে কিছুমান সজাগতা সৃষ্টি কৰিব লাগে। এই প্ৰদূষণ কমাবলৈ নহয় নে?
হয় হয় হয়। একদম ঠিক কথা কৈছে। কেৱল মানে এইবোৰে নহয়, এই ফেক্টৰীৰ পৰা ওলোৱা এই ধোঁৱাবোৰ যেন। মানে ডাঙৰ-ডাঙৰ ফেক্টৰী, এনেকে কলা-কাৰখানা, এইবোৰৰ পৰা ওলোৱা ধোৱাবোৰ মানে এই বায়ুৰ লগত মানে মিহলি হৈ মানে। বেয়া প্ৰদূষিত মানে, প্ৰদূষিত কৰিবলৈ লাগিছে মানে
অ' তুমি তুমি, অ' তুমি ঠিকেই কৈছা। এইটো মানে প্ৰদূষণৰ মেইন কাৰণ হৈছে এইটো উদ্যোগৰ পৰা ওলোৱা ধোঁৱা আৰু এইটো উদ্যোগৰ পৰা ওলোৱা বেক্ট খাতো, এই পানীবোৰ জুই মেলাই পানী আৰু মানে বায়ু দুটাই প্ৰদূষণ কৰিছে।
হয়-হয়, এতিয়া ধৰা তুমি আমাৰ স্কুলত ওচৰতে এই ইটা ফেক্টৰীটো যেনিবা ইমান প্ৰদূৰষণ কৰে, মানে দেখিয়ে বেয়াও লাগে। কেতিয়াবা, মানে তাৰ মানে কালাৰে বেলেগ হৈ থাকে, মানে আমাৰ সেই বায়ুমণ্ডলৰ লগত, মানে সেই প্ৰদূষণৰ কালাৰটো, ইমানে মানে কিবা হৈ থাকে।
এনে, এনেকুৱা প্ৰদূষণৰ ফলতে মানে গোলকীয়া উত্তাপ, এনেকুৱা ধৰণৰ আদি কিছুমান। কিছুমান মানে সমস্যাৰ সৃষ্টি হৈছে, যাৰ ফলত মানে পুৰা মানে উত্তাপ বেগ বা গৰম বেছি।
হয়-হয়, আৰু এই মানুহবোৰে প্লাষ্টিক আৱৰ্জনা মানে পেলোৱা বাবেও মানে আমাৰ এই পৰিৱেশখন নষ্ট হৈ গৈছে মানে, বিশেষকৈ মানে এই প্লাষ্টিক বোৰ সোনকালে মানে নষ্ট নহয় মানে-মানে- মানে বছৰ-বছৰ ধৰিও মানে সিহঁত মানে-মানে সিহঁতি নষ্ট হৈ নাযায় মানে। সেইকাৰণে মানে মাটি প্ৰদূষিত। বা মাটি দূষিত হৈ পৰিছে বা প্ৰদূষণি এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাৰ সৃষ্টি আমি দেখিব পোৱা যায় মানে। এনেকুৱা বোৰ মানে।
কিন্তু, মানে চৰকাৰে মানে এনেকা প্ৰদূষণৰ ওপৰত কিছুমান মানে ব্যৱস্থা ল'ব লাগে। তুমি এনেই ভাবা নে, এনে কি কিমান ব্যৱস্থা ল'ব লাগে?
হয়, এইবোৰ মানে নিশ্চয় ল'বই লাগে। মানে প্লাষ্টিকবোৰ য'ত-ত'ত পেলাব দিব নালাগে। আৰু এই গাড়ী-মটৰ পৰাও, গাড়ী-মটৰ পৰা মানে ওলোৱা ধোৱা আৰু এই ফেক্টৰীৰ পৰা ধোৱা ওলোৱা, ধোঁৱাবিলাক মানে এইবিলাক মানে বন্ধই কৰি দিব লাগে আচলতে, মানে গাড়ী মটৰ ওলোৱা ধোৱা, এইবিলাক মানে চাব লাগে যাতে মানে ওলোৱা গাড়ীবিলাক মানে চলাব দিব নালাগে আচলতে।
এইবিলাক বনে কৰি দিব লাগে আচলতে, এই গাড়ী-ঘোঁৰা পৰা ওলোৱা ধোঁৱা বা ফেক্টৰী এইবিলাক বিভিন্ন মানে এইবিলাকে মানে, পাছত মানে বায়ুৰ লগত মিহলি হৈ মানে বিভিন্ন ৰোগৰ সৃষ্টি সৃষ্টি কৰি দিয়ে। ইমানেই মানে কি ক'বা আৰু
আমি মানে এই প্ৰদূষণৰ বিষয়ে মানে সজাগতা সৃষ্টি কৰিবলৈ ন, নহয় নে, নে এনেকা স্কুল বিলাকত গৈ পিনি মানে, এনেকুৱা মানে প্ৰদূৰ্ষণ কি কি ফলত হয় আৰু প্ৰদূৰ্ষণ কেনেধৰণে ৰোধ কৰিব পাৰি এইবিলাক মানে শিক্ষা মানে দিব লাগে, আৰু মানে আমিও নিজৰ মানে মানে এনেকা নিজৰ মানে প্ৰদূষণৰ প্ৰতি মানে কিছুমান মানে এনেকে মানে কাৰ্য উঠাব লাগে মানে, আৰু ঘৰতো মানে আৰু পৰিয়াল বৰ্গ আৰু গাঁৱৰ মানুহক মানে এনেকুৱা প্লাষ্টিক প্লাষ্টিক দ্ৰব্য বস্তু বা এনেকা কিবা কিবি বস্তু এনে প্ৰদূষণ সৃষ্টিকাৰী বস্তুবিলাকৰ মানে খুব কম ব্যৱহাৰ কৰিব লাগে আৰু কমাবলৈ মানে ক'ব লাগে মানে, আৰু মানে কি কিছুমান মানে ব্যৱহাৰ কৰিলেও মানে এনেকা মানে ৰিচাইকেল বা পুনৰ ব্যৱহাৰ কৰিবলৈ মানে এ পুনৰ ব্যৱহাৰ কৰিব পৰা বস্তু বিলাক মানে ব্যৱহাৰ কৰিব লাগে। বা যাতে প্ৰদূষণ কম হয়। এনেকা ধৰণৰ মানে, কিছুমান মানে আঁচনি ল'ব লাগে মানে
হয়, তুমি একদম-একদম এইটো সত্য কথা কৈছা দেই, মানে আজিকালি ইয়াৰ উপৰিও মানে এই যেনেকে নদী পুখুৰীবোৰত মানে আগৰ দৰে পৰিষ্কাৰ হৈ থকা নাই। গম পাইছা, আজিকালি মানে এই আৱৰ্জনা মানে নষ্ট বিভিন্ন ধৰণৰ কিবা-কিবি বহুত এগাল মানে প্লাষ্টিক এইবিলাক কিবা বিভিন্ন ধৰণৰ বস্তু পেলাই দিয়ে, ফলত মানে পানী দূষিত হয় আৰু মানে এই জলজ প্ৰাানীবোৰো মানে ক্ষতি হবলৈ দেখা ক্ষতি হয় মানে, দেখা যায় মানে আজিকালি। আৰু এই-এই-এইবোৰৰ লগ মানে ইয়াৰ উপৰি মানে আজিকালি শব্দ প্ৰদূৰ্ষন মানে মানে ডাঙৰ এটা সমস্যা হৈ পৰিছে আমাৰ এই মানে পৃথিৱীখনতে মানে এটা ডাঙৰ সমস্যা দেখা গৈছে। মানে গাড়ীৰ হৰণ মানে যেনেকৈ আৰু ডেক-চেক বাজিলে এনেকা মানে শব্দ প্ৰদূষণ বিভিন্ন মানে হয়‌ দেখা যায় মানে উচ্চ শব্দই মানে - মানুহৰ মানে মানসিক এই শান্তিবিলাক নষ্ট কৰে হয় নে নহয় বাৰু?
এ তুমি এটা কথা লক্ষ্য কৰিছা নে এনে যে প্ৰদূষণৰ ফলত যেন আমাৰ মানে পবিত্ৰ গংগা নদীখনন যে- কিমান দূষিত হৈ পৰিছে -মানে, তাত মানে, পুৰা মানে- জীৱ জন্তু আৰু মাছ আদি মানে এনেকা থাকিব নোৱাৰা অৱস্থা। তাৰপিছত মানে ইমানে প্ৰদূৰ্ষণ হৈ গৈছে, মানে
হয় তাত মানুহবোৰে একদম বিভিন্ন ধৰণৰ বস্তু বস্তু পূজা পাতল এইবিলাক পেলাই দিব নালাগে আচলতে মানে সিহঁতে প্লাষ্টিকো কিবা- কিবি বিভিন্ন ধৰণৰ বস্তু কিবা- কিবি এগাল বহু বস্তু পেলাই দিয়ে মানে সেইবোৰৰ ফলতো মানে প্ৰদূষিত মানে পানী প্ৰদূষিত মানে সেইখন গংগা বুলি ক'ব নোৱাৰি মানে এখন প্ৰদূষিত কিবা হৈ গৈছে প্ৰদূষণ প্ৰদূষ মাটি মানে পানী প্ৰদূষণ হৈ গৈছে পুৰা মানে।
এনেকুৱা প্ৰদূষণৰ ফলতে আজিকালি বহুত ৰোগ সৃষ্টি হৈছে যেনেকে কৰ্কট ৰোগ আস্থামা এনে কিবা কিবি ৰোগ,
হয় হয় হয় হয় হয়। মানে সেয়েহে মানে আমি সেই বিষয়টোক অতি গুৰুত্ব লব লাগে যাতে মানে আমি, আমি, মানে আমি, আমি নিজে সজাগতা মানে, এইবিলাক লব লাগে। মানে যাতে আমি কাকো পেলাব নিদিওঁ বা আমি নিজেও নেপেলাও সেইবিলাক সেইবোৰ ও মানে আমি নিজে এটা মানে। বা সংস্থা বা এইবিলাক এনেকুৱা গঠন কৰিব লাগে মানে আমিও যাতে কাম খেলা সেইবোৰ-সেইবোৰ ওপৰত মানে চৰকাৰো মানে সেইবিলাক মানে আচলতে এইবিলাক অলপ চাবও লাগে চৰকাৰো
হয় হয় তুমি ঠিকেই কৈছা। চৰকাৰে মানে এইবোৰত অলপ পদক্ষেপটো লোৱাটো কথা লোৱা মানে ভাল কথা।
হয় হয়। মানে এইবিলাক ল'বই লাগে আচলতে চৰকাৰে এই প্ৰদূষণৰ ওপৰত পদক্ষেপটো।
এইয়াই প্ৰদূষণৰ ফলত আমাৰ এইটো বায়ুমণ্ডলত থকা অৰ্জন স্তৰটো পুৰা মানে। দূষিত হোৱাৰ ফলত মানে পুৰা অতি বেঙুনীয়া ৰশ্মি অহা পৃথিৱীত মানে অহা, সফল মানে বহুত বেমাৰ ছালৰ ৰোগ কিবা-কিবি ৰোগ সৃষ্টি হৈছে মানে এইবিলাক বেমাৰ মানে মেইন কাৰণ প্ৰদূষণে আৰু প্ৰদূষণৰ বাহিৰে একোৱে নহয়।
হয় হয় আমি মানে আমি এই আমি মুঠতে মানে এই বিষয়টো মানে গুৰুত্বপূৰ্ণ সহকাৰে ল'ব লাগে। কেৱল মানে আনৰ ওপৰত দুখী দি থাকিব মানে থাকিলে নহব মানে গম পাইছা। আমি নিজেও মানে সেচেতন হ'ব লাগিব।
হয় হয় একদম তুমি ঠিক
মানে এই যতে ততে আৱৰ্জনা মানে এইবিলাক প্লাছ ব্যৱহাৰ মানে কমা, মানে কমকে এইবিলাক কৰিব লাগে বা বা গছ-গছনি ৰোপন কৰাটো ৰোপন কৰিবলে মানে এই পদূষিবিলাক মানে কিবা কৰিবলে মানুহ আগ্ৰহ
তুমি একদম ভাল কথা কৈছা মানে। প্ৰদূষণ ৰোধ কৰিবলে মানে গছ গছনিৰ ৰোৱাতো একদম বাধ্যতামূলক এইটো মানে কম্পালচৰি কৰিবই লাগে মানে।
হ'য়, হ'য়, মানে যদি যদি যদি প্ৰতিজনে যদি মানে নিজৰ ফালৰ পৰা এইবিলাক চেষ্টা কৰে তেন্তে মানে আমাৰ মানে আমাৰ নিশ্চয় মানে আমাৰ মানে এই বায়ুমণ্ডল। মানে এই প্ৰদূষণৰ মানে কমকে মানে হোৱা দেখা যাব মানে আমি মানে সেইবোৰ কলে মানে এখন সুস্থ মানে পৰিষ্কাৰ বা সুস্থ মানে সুস্থ পৰিষ্কাৰ মানে পৰিৱেশ আমি মানে নিজে মানে কিবা পাব পাৰিম মানে
অ একদম তুমি ঠিকেই কথা কৈ আছা আমাৰ ভা ত আমাৰ মানে ভাৰতবৰ্ষৰ মানে প্ৰদূষণ লিষ্ট মানে আটাইতকৈ উচ্চ নম্বৰত। পৰিছে মানে ভাৰত দিল্লী এনেকে ধৰণৰ ৰাজ্য ত মানে প্ৰদূষণ নিণে মানে পুৰা মানে এক কিলোমিটাৰ মান মানে মানে উ কিছুমান বস্তু মানে দৃশ্যমান নহয়ে মানে। পুৰা ধৰিবই নোৱাৰি মানে ইমান প্ৰদূষণ হৈছে দিল্লীত ধৰণৰ ডাঙৰ-ডাঙৰ চহৰত আজিকালি পুলো-পুলোচন মানে সমস্যা বহুত সৃষ্টি হৈছে তাত-তাত পলুচনৰ ফলত আমাৰ মানে এনেকে তাজমহল নিছিনা বিস্ময়ময় বস্তুবিলাকো মানে আজিকালি মানে তাজমহলৰ ৰং মানে হালধীয়া হব ধৰিছে এনে বায়ু প্ৰদূষণৰ ফলত
উম হয় হয়। মানে, কেৱল আমি কথা পাতিলে নহব কিন্তু দেই, মানে বাস্তৱ বাস্তৱত আমি কিছু কামো কৰিব লাগিব তেতিয়াহে মানে আমি ভাল ফলাফল পাম গম পাইছা। যদি অঁ, মানে মই চেষ্ট চেষ্টা কৰিম বাৰু নিজৰ ফালৰ পৰা মানে আৰ কৰিবলৈ মানে য'তে ত'তে আৱৰ্জনা নেপেলাবলৈ বা আনকো সচেতন কৰিম বেলেগকো মানে হয়। তাকে মানে কবলৈ মানে ম মানে। সেইটোকে ক'ব লাগ আৰু ডিচকাচ কৰিছিলো মানে।
হ'ব হ'ব তোমালোক আজি কথা পাতি ভালে লাগিলে মানে কথাটো কথা বতৰা টপিকটো মানে। ভালেই আছিলে মানে, হব ঠিকে আছে মানে আমি। সচেতন মানে হ'বই লাগিব আৰু মানে সবকে সচেতন।
স কৰিব লাগিব আৰু মানে য'তে ত'তে এইবিলাক আৱৰ্জনা বা এই গাড়ী ৰি ওলোৱা সবিলাক মানে ধোৱা এইবিলাক মানে আমি মানে ক'বই লাগিব বা। স তো এইবিলাক মানে ওপৰত কিবা ল'বই লাগিব মানে।
হ'ব ঠিকে আছে তেতিয়া তোমালত পিছত কথা পাতিম।
অঁ অঁ হ'ব ঠিকে আছে অঁ।